হেল্লো
নমস্কাৰ মোৰ নাম শ্ৰী সমীনাথ তোমাৰ নামটো কি
মোৰ নমস্কাৰ মোৰ নাম শ্ৰী আছিল লক্ষজোতি নাথ
অ
স
তোমাৰ এনেই খোজকাঢ়ি আছে তোমাৰ কেই বছৰ সোমালে
মোৰ তোমাৰ এতিয়া নাইনটিন
অ দুহেজাৰ কিমানৰ জন্ম
উম দুহেজাৰ সাতত
অ অ বাৰ
হা
বাৰ বোলো
বাৰ দুহেজাৰ তিনি
অহ, বাৰ্থডে কেতিয়া?
বাৰ্ডে তোমাৰ সাতাইশ জুন।
উম।
একে কোনটো বাৰ্থডে চবতকে ডাঙৰকে পাতিছা?
মই, তোমাৰ হেৰি এ ক্লা হেৰি তোমাৰ পোন্ধৰ বছৰৰতো পাতিছিলোঁ।
অহ।
সেয়া।
পিছে হেৰি কি বুলি কয়
জিম-টিম যোৱা নাই নেকি?
জিম তেনেকে লৈছিলো বাৰু লগৰ কেইটামানক দেখি পেলাই।
অহ।
লৈ পেলাই মোৰ কি বুলি কয়, অলপ শকত যে মই দাঙিব নোৱাৰো মানে হেৰি বস্তুবিলাক অহ।
মই ল'ম
ল'বা নেকি?
মই ল'ম। ল'বা নেকি মোৰ লগত?
অহ, একেলগে লম দিয়া। ক'ত ল'বা?
আমাৰ আৰ্ণলখনতে ল'ম।
অহ। জিমটো আকৌ মানে, বাকী চব পাৰেই যে হাতেদি যে এইটো যে দাঙি যে
প্ৰটিন খাব লাগিব, ক্ৰেটিন, প্ৰটিন ন'।
উম, প্ৰটিন ডিম-চিম।
অহ।
উম, কেইদিনমান গ'লোও মই বাৰু।
অহ।
তাৰপিছত আৰু আবেলি সময়ত ওলাই যাব নোৱাৰো যে, সেইকাৰণে এৰি দিলোঁ।
সেইটোৱেতো।
উম।
ফ্ৰী টাইম অলপ উলিয়ায় লৈ
উম।
ল'ব লাগিব। মানে, জিমটো উম জিম টো ল'লে আৰু গা চা ধৰ ভাল হৈ থাকে ন'।
অ' বদিডালো বনি থাকে জিমডাল গ'লে মানুহডাল হেনচাম হৈ যায় না দেখিবলে। উম, তুমি এনেই জিম কৰা কাক কাক বদি ভাল পোৱা?
মই তোমাৰ, সেইয়া ধেৰ আছে।
অহ, আছে এইফালেও আছে, ভালেই লাগে কিন্তু ন' কিছুমানক। ডাইৰীটো ধুনীয়াকে ৰাখি ল'ব লাগে। ৰাতিপুৱা কৰিবানে আবেলি আমি দুই টাইম দুই টাইমে কৰিম ন'।
অহ, দুই টাইমে কৰি দিম।
অহ, কি?
জিমত মা-মাহকত ধৰক।
এডমিশনত এহেজাৰ মান দিব লাগে নেকি।
অ'।
অ' মাহে মাহে কিবা দিব লাগে চাগে?
অ'।
উম।
হেৰি এইটো কি আছিলে?
চে হেৰি কি বুলি কয় লেগ ম লেগু মাৰিব লাগিব।
অ'।
তাৰপিছত আকৌ ৰিক্সৰ কাৰণেও মাৰিবা লাগিব।
মই হে মই বেছিয়ে ইমান হেৰি নকৰো ইমান ডাঙৰ নালাগে আৰু বদিটো।
অ', কম কম কিবা কৰিলে হ'ল আৰু ন, উম। তুমি কি কৰিছিলা নে কি প্ৰথম?
নাই নাই, তুমি?
মই কৰিছিলোঁ বাৰু।
অ' ক'ত?
এই তিনিআলি যে ইফালে চাইদৰ যে উম কে কি বুলি কয় বেংক এটা যে আছে যে। স্পিড ব্ৰেকাৰটোৰ এইফালে, তাৰে চাইডত যে ওপৰত ত তলত যে।
অ' অ'।
তাতে।
অ'।
এনেই ক'ত ক'ত ভাল আছিল জিম জানানে?
হা?
জিম ক'ত ক'ত ভাল আছে বোলো?
জিম তোমাৰ আৰ্নল্ডখন ভাল আছে, আৰ্নল্ডখন বহুত মানে এইবিলাক ফেচিলিটি আছে।
উম।
আহাত আকৌ টাউনৰ গল্ডত আছে।
অ, লগৰ - চগৰ কোনোবা কোনোবাই কৰে নে?
গল্ড জিমত কৰে অ।
উম কিন্তু আকৌ ফেন - চেন চলাব নালাগে নহয় গম পাইছা নাই? ঘামটো উলিয়াব লাগে উম। কেতিয়াবা যাম বুলি ভাবিছা?
কেতিয়া মানে গ'লেই হ'ল আৰু।
অ। কালিৰ পৰা গলে ভাল হ'ব নেকি ন?
কাইলে পা যাবা?
অঁ।
অঁহ, পাৰি ক'বা মোক ফোন কৰি?
অ আৰু লগৰ আছে যদি লৈ ল'বা বেছি পোৱালি গলে একেলগে ভাল লাগিব কৰিবলৈ।
অ।
উম।
মই এটা পোৱালি লৈ লম, তুমি এটা লৈ ল'বা।
উম। গৰম দিছে নাই কেনে দিছে? গৰম কেনে দিছে দেখিছা নাই?
উম কি গৰম?
উম।
বৰষুন এজাক লাগিছেলেহে।
উম', তৰাও নাই বাৰু বেছি দিলেটো ভালেই আৰু
দিলে। ভালেই আ,
উম',
বৰষুনণ দিলে ঠাণ্ডা ঠাণ্ডা অকমান আহিব।
উম', তুমি এনে হেৰি বাইক খনৰ লুকচটো ভাল লাগে নে, মোৰ এনে দেখিব?
এই মজা
উম', নতুন কাৰখন লাগে নিলোপ্পলখন নে মোৰখন?
হা
নতুন নতুন কাৰ খন লাগে?
নতুনখন তোমাৰ নিচিনা লাগে। তোমাৰখনে ভাল লাগে, নতুন মানে তোমাৰখন নত তুন হৈ থাকে ন?
অ', মানে মই তেনেকে ৰাখিছোও বাৰু কষ্ট কৰি
উম',
নিজে একো নিকিনোৱে সেইখনতে চাব ইনভেষ্ট কৰো।
অ',
উম', আৰু মানে কিবা প্ৰব্লেম হৈ থাকিলে, মোৰ মানে ভাল নালাগে মানে
অ',
সেইকাৰণে নাৰাখোৱে প্ৰব্লেম
নিজৰ গাড়ী ভালদৰে ৰাখিব লাগে।
অ',
সেয়া
এই হেৰি কি বুলি কয়। প্ৰথম আমি চেট মাৰিম নে কি মাৰিম।
প্ৰথম মাৰ চেটৰ পা আৰম্ভ কৰিব লাগিব।
অ', মই তাৰিত লেকটো মাৰিব লাগিব ন।
অ',
অ', এ', এক চড এক চছেড বা দুই চছেড দুই চছেট তেনেকে মাৰিব লাগিব ন।
অ',
উম',
তোমাৰ অণ কষ্ট হব আৰু শকত যাব।
উম', পেটটো সোমাই গ'লেই হ'ল আৰু কৰি কৰি। উম', বডি টো বনি গ'লে আৰু তেতিয়াহে মজা লাগিব এনেকে দাঙি দিম।
টাইত টাইত চোলা লাগিব।
উম', তাইৰতডাল চলা পিন্ধিলেহে দেখিব হেৰি লাগিব।
অ',
উম', কি পন্ধ যাবা গজ্ঞি নে স্পৰ্টং।
স্পৰ্ট তটো যে স্পৰ্ট চ যে ক'লা যে টি চাৰট তটো যে
অ',
সেনেকুৱা আৰু পেনট।
অ', আৰু কি বুলি কয় হাফ পেণ্ট পিন্ধি পাৰিবা নে কিবা লং পেণ্ট পিন্ধি
অ', লং পেণ্টে লগাব লাগিব।
উম',
হাফ পেণ্ট দাল ভাল নালাগে পিন্ধিব।
এ, তাত কৰা পিছতো যদি ঘৰতো এনেকে বনাই ল'ব পৰা হয় তেতিয়াও ভাল ন'।
তুমি অ', ঘৰত এক্সাৰচাইজ কৰিলেই হ'ল।
অ, এক্সাৰচাইজ অলপ এক্সাৰচাইজ খিনি জানে নাই কেনেকে কি কৰিব লাগে?
হয়, নাজানো।
অ', মই অলপ অলপ জানিছিলো বাৰু এতিয়া অলপ অলপ পাহৰিছো। কেইটামান কৰিম আৰু মিলাই মিলি।
অ'।
উম। ডি-ডিমু খাব লাগিব।
ডিম ডিম তাৰপিছত আৰু ধেৰ কিবা কিবি খাব লাগিব।
কেইটামান খাবা?
দিনে পাঁচটামানকৈ খাব লাগে বোলে দিম।
অ', মই আগতে কি বুলি কয়। এনেকুৱা হেৰি কৈ আহোঁ ঢেৰ যে পায় যে।
অ', হেৰি কাৰ্টুন?
তিনটা মানে কৰিছিলো যে আমি লগৰ।
অ'।
উম, তাৰছত আকৌ বেলেগ দুটা লগৰ মানেও কৈছিলে।
অ', আচ্ছা।
উম। আৰু হেৰি কি বুলি কয় কেইটামানক আৰু আৰু বেছিকে লৈ ল'বা ন' লগৰ।
অ', লগৰ কেইটামান লৈ ল'লে ভাল লাগিব মাৰি।
উম। ময়ো বেছিকে লৈ ল'ম অলপ।
অ'।
উম, চুলিডাল দীঘল কৰি দিব লাগিব।
এই চুলি খিনি এনেকে কাটা যে কিয়?
হা?
চুলিখিনি এনেকে কাটি দিয়া যে কিয়?
হেই মই চুলি-তুলি ৰাখি ইমান ভাল নালাগে।
উম, তুমি কাণখন ফুটাই ল'বা।
হা?
কাণখন।
কান ফুটাব ভয় লাগে দেখোন।
কেলে?
সেই কিবা ভয় লাগে কিবা দু-দুখ পাই বহুত।
ফুটাই ল'বা তেতিয়াহে ভাল লাগিব দেখিব।
উম, ফুটাব লাগিব।
উম, মানুহডাল বগাটো দেখিব ধুনীয়া লাগিব।
উম।
তুমি ফুটালা?
মোৰ ফু দুই চাইডে ফুটাইছিলে এবাৰ এটা চাইডে ফুটাতে বন্ধ হৈ গৈছিলে আকৌ এতিয়া বাওঁ চাইডে আছে বাৰু।
অ
উম
এয়া
আজি ভাত কি খাবা
ভাত জানো কি বনাইছে
উম, তুমি চব্জিৰ ভিতৰত কি কি খাই ভাল পোৱা?
চব্জিৰ ভিতৰত মই তোমাৰ ভাজি ভাজি আলু ভাজি
অ
আচ তাকৌ এ ভাজি সাজি ভাল পাওঁ
কি কি ভাজি হেল্ল' কি কি খাই ভাল পোৱা
তিতা কেৰেলা
অ
আ ষ্টকো পতল তাৰ পি অ ঢেকীয়া ভাজি
উম
তুমি
মই বন্ধাকবি তাৰপিছত ফুলকবি তাৰপিছত বেঙেনাও ভাল লাগে।
অ
তাৰপিছত কেপচিগামটোও ভাল লাগে।
অ
উম আকৌ এইদিকে জিম কৰিব গ'লে এইবিলাক মাংস মাংস বেছি খাব লাগে গম পাইছা নাই মাংস পৰা প্ৰটিনটো বেছি আহে যে
অ ডিম তাৰপিছতে মাংস চাংস ঢেৰ খাব লাগে অ
উম
সেয়া ভাত চাত বনোৱা নাই
ভাত বনোৱা নাই বাৰু
অ অ
উম
টাইম হ'ল আৰু
উম হৈছে আও সময়
অ
উম
তোমাৰ ঘৰত কোন কোন আছে
মোৰ ঘৰত আছে ফেইট চাৰিটা পাঁচটা মান
অ
উম চাইকেল এখন কিনিব লাগছিল
চাইকেল চলাবা এতিয়া
অ অ তেলৰ দাম যিহে বাঢ়িছে আও
অ
জিম কৰিব গ'লে আও যদি আও ৰেগুলাৰটো যাবই লাগিব দিম মালিকে টো নহ'লে দিব নহয়। অ এক্সাৰচাইজ কৰা হৈ গ'ল আকৌ এইফালে কষ্ট অলপ জিমন নিচিনে হেৰি কৰাও হৈ গ'ল।
অ।
উম।
সেয়া।
কোনখন চাইকেল কিনিলে ভাল হ'ব?
গিয়া লগাখনকে কিনা তেনন্তে। মন্ত্ৰচন মন্ত্ৰ মন্ত্ৰ এখন কিনা গিয়া লগোৱা।
অঁ বুঢ়া চাইকেল খন হোৱা হয় বেছি ভাল হ'ল হয়।
অ হেইখনো ভালেই। হেইখনো ভালেই বোলোঁ। সেয়া।
অ। তুমি কোনখন ভাল পোৱা চাইকেল?
মই তোমাৰ মই গিয় লগা এইখনে ভাল পাওঁ হেৰ হিৰ ইষ্টেন।
অ।
সেয়া হ'ব দিয়া আৰু ন।
হে।
হ'ব দিয়া আৰু বোলো।
অ।
কাইলৈ ফোন কৰিবা।
অ হ'ব।
অহ কাইলৈ ফোন।